হেল্ল'
বনো
অ
কি কৰিছা?
কি কৰিবা পোনে আহ গা ধুই আহিছো।
এ সুন্দৰ মই বাৰু গা পা ধুলো গা পা ধুই তোমাৰ এই আমাৰ যে সেইবোৰ লিখিবলৈ আছিলে
উম
এইবোৰ লিখিবলে লৈছো এইবোৰ ঢেৰ লিখিবলে দিছে। তেও মাথাটো বেয়া হৈ গৈছে তাতে গৰম এডাল এডাল গৰমত মানুহ বলিয়া হৈ যাব অ
উম
বাকী খ খোৱা বোৱা কৰা হল নাই
খোৱা বোৱা নাই কৰা কৰিমহে গা পা ধুই আহিছোঁ
অ মই বাৰু জলপান খালো ধুনীয়াকে দৈ গাখীৰ লগত উহ বধি দিয়া হ'ল
উম
তাপা আজি হেৰি নহয় খেতি বাতি কি হৈছে?
খেতি বাতি ৰুই আছে ঘৰত
অ আমাৰ ৰোৱা আমাৰ ৰোৱা হৈছে বাৰু এইবাৰ পানীৰ মাজত ত ঢেৰ আহিলে তাৰ পিছত আকৌ এতিয়া এই বৰষুণ নহয় অ সেই ৰ'দ নহয় জানো মানুহ যাবই ওলাবই নোৱাৰি ইয়াতে পাক এনেকুৱা ৰ'দ বাপ ৰে বাপ মানত ফেন নহলে কাৰেণ্ নহলে থাকিবই নোৱাৰি এতিয়া কি হয়গৈ আৰু আকৌ আজিকালি হেৰিহে গৰু চৰু যুগ নাই নহ চব ট্ৰেক্টৰৰ যুগে টেক্টৰ সেইবোৰ আজিকালি কৰে চব আৰু হাল বোৱাৰ পৰা ধৰি পানী নাইকিয়া হলে মটৰ পানী সিচি দিব তেনেকে আৰু হেৰি হলো আজিকালি খেতি নিজে কৰা মানুহে নাইকিয়া হল নহয়
উমহ
চব লোকেহে কয় এতিয়া ঘৰতে নে ক নে ৰুমত
এতিয়া ৰুমত আছো
অ মই ঘৰতে আমাৰ বা ছোৱালী বাহঁত আহিছে ধুনবা হত ছোৱালীক হেৰি কৰিবলে দিছো হেৰি লাগে লেপটপটো লাগে উলিয়াই পেলাই ছবি যে আকে
অ অ
ছবি আঁকিবলৈ দি থৈ আছে তাই আঁকি আছে মই কাষতে লিখিম বুলি লৈ পেলাই লিখিবলৈ আৰম্ভ কৰি আছো আৰু। অ সেইফালে পানী হৈছে নাই অ
পানী হৈছিলে এতিয়া ৰ'দ পাই অকনমান শুকাই শুকাইছে
আমাৰ ফালে যে বেয়া পানী হৈছে ঐ মানে কি হৈছ ছে মানে সেইবিলাকক মানুহবিলাকৰ ঘৰে চৰে সোমাই মেলি ধনা চাট এক চাট বজাই দিলে এতিয়া আকৌ এতিয়া বা কমিছে কিন্তু এবাৰ পানী সোমোৱাৰ পিছত আৰু কি আৰু ক'ব পাৰিবা
উম
এবাৰ শেষ হোৱাৰ পিছত একো অৱস্থা নাই ন।
উম
এই সেই নহয় হেল্ল'
কোৱা
তোমালোকৰ সেইফালে যাম বুলি ভাবি আছিলো
অঁ আহিবা
সেইফালে এতিয়া কেতিয়া যাব পাৰিম আৰু তাকে সেইটো ঠিক নাই বাৱ যোৱাটো ফিক্স যোৱা নাই হলেও যেতিয়া যাম তোমালোকৰ সেইফালে যাবগে লাগিব মই ফোন চোন কৰিম বাঅ
উম
দেই দিন আছে বাৰু এই গম বন্ধতে এপাক সেইফালে যাম বুলি ভাবিছোঁ তোমালোকৰ সেইফালে গৈ পেলাই এইফালে ইয়াৰ পৰা বাইক লৈ গৈ পেলাই ধুনীয়াকে অকণ ফুৰিবগে লাগিব
উম
উম বাকী কোৱা অকমান তুমি তালৈ গ'লে ক'ত ক'ত ফুৰিব পৰা যাব সেইটো কোৱাচোন
অঁ আমাৰ ঢকুৱাখানালে গ'লে তুমি ধৰা
ঢকুৱাখনা মেইন টাউন হৈ পিনি এইফালে একদম ডাইৰেক্ট বাসুদেৱ থান ৰৱা সত্ৰলে যাব পাৰিবা
অ বাসুদেৱ থান ন বাসুদেৱ থান আচলতে হেৰি আকৌ কথা এটা তাতো তোমাৰ মন্দিৰ চন্দিৰ জেগাবোৰলে গলে আকৌ ভাল লাগে আকৌ দেই বস্তুটো মানে কি হয়? তোমাৰ মন্দিৰ চন্দিৰলৈ গলে মনতটো মানে পবিত্ৰ পবিত্ৰ লাগে। বিশেষ প্ৰথম কথাটো হ'ল তাৰ মানে কি পবিত্ৰতাটোৱে মন ভাল লাগে গোটেই চা মানুহখিনি একেলগতে থাকিয়ে গোটেই জাতি জনগো- জনগোষ্ঠী গোটেইখিনি গোটেইখিনি গোটখাই ন এই জাতি ধৰ্মখিনি গোট খালে মানে কি হয় গোট খালে কি হয় হেৰি হৈ যায় চব মিলি- জুলি লগে ভাগে থাকে মানে। তাত তোমালোকৰ উৎসৱৰ দিনা দুৱাষাৰ শুনিব পাৰি মানে বস্তুতো জানিব পাৰি ন কথা জেগাবিলাকৰ বিষয়ে। সম ম্প্ৰীতিতো দেখা পোৱা যায় মানে। বাকী
তাৰপিছত এনেকে ধৰা আহি আকৌ ইফালে এই হাবুং যাব পাৰিবা।
অ হাবুং হে আহোমৰ ৰাজধানী নহয় জানো।
উম আকৌ তাতে হা হাৰহি দেৱালৈও আছে নহয় যদিহে চাব বিচাৰে তাতো সোমাব পাৰিবা এপাক।
অ হায়ত তাত যাব লাগিব এপাক। এইখিনি মানে কি গৈ কোনো গৈ পোৱা নাই ন।
উম
সেইটো কাৰণে যদি পাৰো এপাক মই মানে যাম গ হেৰিয়তে যাম বুলি ভাবি থৈছোঁ মানে।
উম উম
গৈ মেলি মানে গোটেইটো বন্ধতে যিহেতু বন্ধ ন তাৰ পিছত আকৌ খোলাৰ পিছতটো সময় নাই। খোলা পিছত তুমিও নোৱাও মইয়ো নোৱাও। সেইকাৰণে বন্ধ পাৰিলে গৈ আহিম গোটেই এ আচলতে কি অসমখনতে। ঘূৰা জেগা ধেৰ থাকে হয় নাই।
উম
অসমখনত আৰু ঘূৰা জেগাত ধেই কিন্তু আমি ঘূৰি গলে সময় নাপাওঁ সেইটোহে বিপদ
হয়-হয়
সময়ো পাওঁ কিন্তু ঘূৰা নহয়
আহ
আমাৰ কি হয় এতিয়া তুমি অসমৰ পৰা এতিয়া বাহিৰলৈ যায় মানুহবোৰ। চব মানুহবোৰ চাবা চোন অসমৰ পৰা বাহিৰলৈহে যায় অসমত থকা বস্তুবোৰ জানো ইমান চাবলৈ মন কৰে।
উম নাচায় নহয়।
সেইটো কাৰণে প্ৰথম অসমখন ঘূৰি লম তাৰ পিছতহে বাহিৰ বাহিৰৰ চিন্তা কৰিম। মানে মই সেই বুলিহে ভাবো মানে
সেইটোৱেই আচলতে যদি অসমৰ অসমৰ বাস- সিন্দা হয় যেতিয়া অসমৰ চোকে-কোণে কি আছে তাকে নাজানো তেতিয়াহলেতো সেইটো আমাৰ বিষয়ে বহুত মানে এটা লাজৰ বিষয়ে আও।
সেইটো একদম সত্য কথা যিটো বস্তু মানে অসমখনতে পায়। অসমখনতে যিটো বস্তু আছে যিটো বস্তু জানিব লাগে সেই কথাখিনিয়ে যদি আমি নাজানো
হুম
কি কৰিবা আও। বাকী ভাত পানী কিহে বনাইছা?
ভাত পানী সেই দালি বনাইছোঁ তাৰপিছত পটল ফ্ৰাই কৰিছোঁ।
উম
অকণমান চালাড অকণ বনাইছোঁ সেই তেনেকৈ খাম আও।
মজাকে ধুনীয়াকে বহি লৈ খাই দিব পৰা যাব। আমাৰ হেৰি দালি বা হেৰি হ'ব এতিয়া মানে জলপান ৰাতিপুৱা জলপান খাওঁ মানে তোমাৰ-তোমাৰ চাউল, দৈ উম অসমীয়া বস্তুকেইটা আৰু কোমল চাউল কোমল চাউল দৈ খাওঁ তাৰপিছত হেৰি কৰোঁ সেইখিনিকে এ দিনটো ৰাতি প্ৰথম ৰাতিপুৱা বেলাটো চলি যায় তাৰপিছত আকৌ পিছত লাহে-লাহে চিন্তা পিছত লাহে-লাহে চিন্তা কৰোঁ আৰু
উম।
পিছত মানে এতিয়া কি প্ৰথম চব লগতে মিলি থকা সেয়েহে হৈ যায় প্ৰথমতে।
উম
পিছতো পিছৰ চিন্তা আৰু
তাকেহে।
তাকে বাকী মাহঁত ভালে আছে নে?
বাকী ভালে একে ঘৰৰ পৰা। খবৰ লৈছিলে বাৰু অকণমান আগত ভালে আছে সকলোৱে।
চব ঠিকে আছে
উম।
হেৰি। এই আজি বিএডৰ এন্ট্ৰেঞ্চ নাই জানো কোনোবা দিছে নি।
উম আছে-আছে।
আমাৰ আমি পঢ়া।
অঁ
কোৱা।
উম, মানে মোৰ লগতকেইটামানে দিছে বাৰু।
সুদিছে নি আমি সেয়া এই ম বায়ে দিছে গে বায়ে দিছে বৌৱে দিছে।
উম।
সিনি সিহঁতে দিছেগে তাৰাবা বা ছোৱালী আছে মোৰ লগতে।
উম উম
তাইক সেয়ে সেই কৰি থৈ দিছিল লগতে তাই তাই ম লগ লগত তে থাকে বেছি ন।
উম
ইয়াত আহিলে আৰু ডাঙৰ হ'ল ন অকমান বুজি বুজি পোৱা হ'লেও। নহবা আজিকালি ল'ৰা ছোৱালীহে কিহৰ ন অকল মোবাইল ইন্টাৰনেট এইবিলাকতে স নহ ন এতিয়া মই লেপটপ দি থৈছো লপ তপটোতে ব্যস্ত হৈ আছে তাই
উ
ধুনীয়াকে সময় কণ কটাই দিব।
উম।
মই লাগিলে কিবা এটা মাহঁত আছে কিবা এটা খাবলৈ দিব তাৰপিছত আৰু। হৈ গল আৰু অকমান উলিয়াই লৈ যাম আৰু দিনটো পাই যাবহি আৰু
উম উম।
তাৰপিছত ঐ হেৰি নহয়।
কোৱা।
শুনিছা নে?
শুনি আছোঁ।
সই এন এছ পি চি গৈছিলো।
উম।
বত জোগাটো দেখোন বহুত ধুনীয়া অ
ভালেই তাত নদী মানুন ইমান গৈ থোৱা আছে নহয় দলংৰ ওপৰৰ পৰা ধুনীয়াকে দেখি থাকে ভাল লাগে। লাগে
অ তাত জেগাতটো মানে বহুত ধুনীয়া হয় বস্তু খিনি মানে ধুনীয়াকে। এইবো পাই। মানে সন গ'লো তাত ধুনীয়াকে মানে প্ৰকৃতি এই চিফুলি যে ক'ব পাৰি
উম।
প্ৰকৃতি এ চি তাত পাই যায় আৰু
পায় অঁ
ধুনীয়াকে পুৰা ঠাণ্ডা হৈ থাকে ব যিমান ৰ'দ দিলেও গম নাপায়।
উম।
ধ কিবা কাটি আছা নে
নাই নাই কটা
উম সেয়াত অ লিখি মেলই হৈছে গে নাই?
লিখি মেলি নাই হোৱা আৰু অলপ বাকী আছে।
যে ঢেৰ আছে এ খ লিখি চেজ কৰাটো মাথাতে বেয়া হৈ যাব নহয়।
এক্টিভিটি দুটাই কমপ্লিট হোৱা নাই আৰু আৰু বাকী আছেই ছটামান
এইবোৰ ধঢেৰ লিখিবলৈ আছে আৰু তাতে মই লোকৰ লিখিবলৈ লৈলো যে। সেইটো কাৰণে বেছি অশান্তি হৈছে আৰু এইবাৰ শুনাচোন। যদি দুক যোৱাৰ পিছত তোমাৰ সময় মিলে মাজুলীলৈ এপাক যাম ওলাবা।
অহ অ অ
দেই
ঠিক আছে বাৰু।
মাজুলী যাব মন গৈ আছে, অ আটিসত্ৰ কিবা কিবি সেখিনি তাৰে আহিব। বলাবি বছ। যোৱা নাই ন বস্তুটো, যেনেকে অসমখন ঘূৰিব লাগে বুলি কৈছো হয় নিজে যদি ঘূৰি নাপাওঁ কি কম?
অ।
যদি আজ নিজে ঘূ তেতিয়াহে ভাল লাগে।
তাকে হে।
নিজে ঘূৰি ললে হে হেৰি কৰিব পাৰি। বাকী মাহঁতক আমাৰ ফালে কেতিয়া আনিবা
আনিব লাগিব এই অকমান মানে ইয়াত আজৰি হৈ লওঁ তেতিয়াহে পৰা হ'ব।
এ পৰীক্ষাটো পালেহি।
উম
হয় নাই।
উম
পৰীক্ষা কিহত হ'ব আগষ্ট মানত হ'ব নে।
উম আগষ্টতে হ'ব।
ক্লাছ হৈছে নাই।
ক্লাছ হৈ আছে হৈ আছে।
সেই অ এই গৰমত ক্লাছ কৰি মজা ওলাই যায় নহয়।
উম
মাথাতো বেয়া হৈ যায় চাগে।
বাকী ঠিকে আছা মানুহটো তেতিয়া।
আছো আৰু দেই।
ধুনীয়াকে গোটেইকেইট ভালে কুশলে থাকা থকা কেইদিন যাবলেতো হ'লেই। বাকী গলে মই গলে অকনমান ফুৰিব লাগিব আৰু দেই।
উম উম উম নিশ্চ